শুনিছা? অ'।
পেট বিষাইছে।
অ' প্ৰব্লেম হৈ আছে ন'?
অ' শুনিছোঁ।
মানে মাজে মাজে খুচমাৰি খুচমাৰি ধৰে ন'?
উম। কেইদিনমান হৈ থাকে এনেকুৱা অৱস্থাত?
মোৰটো বহুত দিনলৈ হয়।
হেল্ল'।
মোৰতো সাত দিনমানলৈকে হৈ থাকে।
অ' তোমাৰ বেমাৰটোৰ কাৰণে ন'?
উম।
উম, উম।
মানুহবিলাকে চবেই দেখিলে। মোক কয় আৰু শকত হ'বলে হাক দিয়ে। এতিয়া মই কেনেকে ৰখাই থ'ম।
অ'।
হয় এইটোতো হয়। সেইটো নিজে হওঁ বুলিয়ে হোৱা নাই।
মইনো কিনো বেছি খাওঁ তুমি কোৱাচোন?
উম, উম।
নিজে হ'ম বুলি হ'লা।
অ'।
মন বন্ধও কৈছে। আৰু শকত নহ'বা, ইমানতে ৰখি যোৱা কিন্তু দেই, ফুটি যাবা তেনেকে কৈছে।
অ'।
এ, চনু শকত নে, মই শকত বেছি?
চাম, চাম ছেম, ছেম।
তাই সৈতে দেখুন শ্লিম আছোঁ মই।
উম। অ'।
অথনি, মুন বনুৱে কথাটো কৈছে মোক।
উম।
কিন্তু গাত, চুনোৰ লাগিছে।
অ'।
তাই মোক কৈ আছে, তাইৰো গাত লাগি গৈছে বোলে।
অ'।
উঠি যাব বোলি ক'লে তাই।
মেইনকে, ঘপকে শকত হৈ গৈছে ন চব।
উম, কিন্তু তাইও বেমাৰ, চোনোৰ বেমাৰৰ কাৰণে।
অ'।
আৰু, মোৰতো সৈতে একেই।
অ'।
না, মেইনকে আমাৰ ছোৱালী মানুহ বুলি নহয়, মেইনকে তোমাৰ আজিকালি আমাৰ খান-পান বিলাক চব সলনি হৈ গৈছে ন, চব তোমাৰ ঔষধযুক্ত আহি গ'ল।
কিন্তু আজিকালি ছোৱালী মানুহৰ, প্ৰায় ভাগৰে এইটো বেমাৰ হ'বলে লৈছে।
উম। নহয়, তোমাৰ এসময়ত আছিলে, আমাৰ ভাৰতবৰ্ষখন।
তুমি, বেমাৰ নাছিলেই।
উম।
এতিয়ালৈ, এতিয়া, যেনেকে ভাৰতখন ডেভলপ হ'ব হৈ হৈ আহি আছে।
অ'।
তেনেকে মানুহৰ, বেমাৰ বাঢ়ি, বাঢ়ি আহি আছে।
উম, সেইটোৱে। মই অথনি, মই মানে মই কম বুলি ভাবিছিলো হা।
অ'।
তোম, তোমাৰ মৰমতে মই, শকত হৈছোঁ বুলি।
অ'।
তোমাৰ কথা ক'ম বুলি ভাবিছিলো, তাৰপিছত মই নাই, নাই নকওঁ, আকৌ তোমাক জোকাই থাকিব।
নাই মুন দাই নোজোকাই মোক।
নহয়, মই যদি তেনেকে
উম।
তেতিয়াতো জুকাবৈ।
সেইটো হয় বাৰু। কিন্তু মানে, এইটোৱে তোমাৰ আমাৰ, ভাৰতবৰ্ষৰ মানুহখিনি মেইনকে যুৱ প্ৰজন্মখিনি
উম।
চব তাৰমানে তোমাৰ ফাইদা নোহোৱা বস্তু কিছুমান খাবলৈ ল'লে। তে তোমাৰ ম'ম', চাওমিন, চাওচাও এইবিলাক ককোকলা, পেপচি নোখোৱা কিন্তু তোমাৰ বেমাৰটোৰ কাৰণে হৈছে কিন্তু এইখিনি তোমাৰ মেইনকে এইবিলাক কাৰণেই হ'বলৈ হৈছে শকত মানুহবিলাক, আৰু শকত হয় তোমাৰ আমাৰ উম কলিজাৰ্ম
প্ৰব্লেমত উম মানুহ বিলাক মৰে আজি কালি ঘপক ঘপক। গৰম বাঢ়িলে মেলিলে মৰি যায় সৰু সৰু ল'ৰা মৰে আজিকালি।
মই এটা বেয়া বস্তু খাই থাকোঁ।
উম।
আমাৰ হোষ্টেলৰ যোনখিনি খানা একেখিনি তেলতেই একেখিনি তেলতে লোৱা হয়। অ সেইটোৱে
সেইবিলাক বেয়া কৰে তোমালোকে ইমান পইচা-চইচা দি পেলাই পঢ়িছা যেতিয়া
উম সেইকাৰণে মোৰ বেমাৰ ভাল হ'ব কচোন?
খাদ্যটো ভাল দিব লাগে।
সেইটোতো। তাৰমানে এতিয়া নাৰ্ছিং কলেজত পঢ়িছোঁ সেইকাৰণে সেইটো অকমান নিউট্ৰিচন থকা অকমান ভাল দাইত থকা তেনেকুৱা খানা দিব লাগে
তাকে নাৰ্ছখিনিয়ে যদি বেমাৰত পৰে, বাকী মা ৰাইজক কোনে চাব।
অ সেইটোৱেতো।
বুজি পাব লাগে সিহঁতে সেইটো বুজি নাপায় খালী।
আৰু ডক্তৰ অকল চোৱা, তাৰমানে ডক্টৰক চাই দিয়া টাইম পেচেণ্টক চাই দিয়া টাইমতহে আহে। বাকীতো চব নাৰ্ছেই কৰিব লগা হয়।
সেইটো হয়। সিহঁত হেলদি হৈ থাকিলেহে তাৰমানে সুস্থ হৈ থাকিলে, সুস্থ মগজত থাকিলেহে, সিহঁতে ভাল ব্যৱহাৰ কৰিব। সিহঁতেই যদি তোমাৰ অৱস্থা নাইকিয়া হয়, সিহঁতেই যদি বেমাৰত পৰি থাকিবলৈ হয়,
সেইয়ে তেনে তুমি কি সেহতৰ পৰা আশা কৰিব কোৱা?
সেইটোৱে উম সেইকাৰণে নাৰ্ছ বিলাকৰ যে খঙাল হয়, কিবা হয়
উম সেইটোৱেতো।
সিহঁতে ব্যৱহাৰ বিলাকেই প্ৰথমপা বেয়া পায়।
আৰু এতিয়া আমি হস্পিতাল বিলাকলৈ যাওঁ ন, কিছুমান পেচেণ্ট ইমান বেয়া থাকে
উম।
ইমান বেয়া বেয়িকে কৈ থৈ গুচি যায়! যদি মানে কলোঁ, এইটো মেডিচিন ইয়াত নাই বুলি,
উম।
কি কথা শুনাব, তেন্তে কিয় তেন্তে হস্পিতালখন কিয় আছে, বন্ধ কৰি দিলেই হ'ল, তেনেকুৱা একদম বেয়াকে কৈ থৈ গুচি যায়।
উম, সিহঁতেও হয়তো বুজি পাব লাগিব মানুহৰ
সেইটোৱে।
সিহঁতেটো সেইটো নিদিওঁ বুলি নিদিয়ে নহয়।
সেইটোৱে আকৌ এবাৰ তাৰমানে ডাইৰেক্ট, তহঁতিনো কিয়নো আছ, তহঁতি গুচি যাগৈ যা, তেনেকুৱা টাইপকে কৈছে। তাহাঁতে অকমানতো ভদ্ৰতা হেৰি কৰি ক'ব পাৰে। আমিতো তাত ষ্টাফ নহয়, আমি ষ্টুডেণ্ট
উম। তাত শিকিব যোৱা তোমালোকে।
উম।
এইবোৰৰে মানে অভদ্ৰ মানুহৰ চিন বিলাক দি দিয়ে তাতে।
সেইটোৱে।
ওম উম।
হয় নাই তুমি কোৱা, সন্মান যেনেকে তেওঁক লাগে তেনেকে আমাকো লাগে আমাৰ নাৰ্ছ হল বুলিও সন্মান নথকা নহয় নহয়!
উম।
কিছুমান পেচেন্টৰ কাৰণে নাৰ্ছ একদম বেয়া হৈ যায়।
অ। আৰু ডক্তৰ কিছুমানো আছে।
উম, সেইটোৱেটো আমি যোনটো ডক্টৰ,
কৰে, কিবা কৰে
মই যে কৈছিলো তোমাক ডক্টৰটো, কি বেয়া ডক- টৰ
থাকে উম, সিহঁতৰ স্বভাৱ চৰিত্ৰও বেয়া উ পেচেণ্- তাৰমানে যোনবিলাক অসুস্থ মানুহ সিহঁতকো ভালকৈ নাচায়।
সেইটোৱেতো
সিহঁতে চাকৰিটো পাইছে সিহঁতে সিহঁতক মানুহে ভগৱান হিচাপে পুজে,
সেইটোৱে।
সিহঁতে হয়টো ভাঙিব নালাগে, সিহঁতে আচলতে সহায় কৰিবলে চাব লাগে মানুহে বুজি নাপায় বহুত মানুহে বুজি নাপায়, বহুত মানুহে এতিয়াও আছে অশিক্ষিত।
আৰু বহুত, ইহঁতেই বিশেষ কৈ বেয়া, অকনো ভাবি নাচাই যে আমাৰো বেয়া লাগিব পাৰে।
ওম
সেই তেনেকুৱাত বেয়া লাগে হয় নাই কোৱা?
সেইটোৱে।
বুজি চাব লাগে চবেই, চবৰ পৰিস্থিতি।
অ, বাকী মায়ে গা ভাল পাইছে না?
পাইছে পাইছে।
ভিতৰটোত খাই বুলি।
উম খাইছে।
শুব পাৰিছে?
টোপনি গৈছা, তোমাৰ এই দুই তিন তিনদিন হ'ল তুমি যেতিয়া পা কৈ থৈ দিলা কেনেকে কি কৰিব লাগে
নবা মই ভয়ে খাইছিলো।
অ।
এয়া মই জনা মানুহ এজনী সুধিলো বুলিহে তোমাক
উম।
তাৰমানে আজিকালি এনেকুৱা হৈছে তুমি য'ত তত যো যোনে দিনে ফাৰ্মাচী খুলি দিয়ে, তুমি তাত গৈ বিলাক কথাটো সুধিবও নোৱাৰা। উল্টা পুল্টা ঔষধ দি দিয়ে।
সেইটোৱেতো আৰু আৰু তুমি এটা কথা জানা? যোনে তোনে ফাৰ্মাচী খোলে মানে কি জানা? আজিকালি যোনখিনি ফাৰ্মাচীচ পঢ়ে
হুম।
প্ৰথম সিহঁতে পঢ়ি লৈ মানে সিহঁতে সিহঁতে যেনিবা বি ফাৰ্ম পঢ়িছিলে হা সেইটো পিছত ডি ফাৰ্ম পঢ়িবলৈও গুচি যায়।
হুম।
আমি তাতকে এখাপ ওপৰত তেতিয়া সে তে সেই আগৰ বি ফাৰ্মৰ চাৰ্টিফিকেটখন কাৰোবাৰ
উম'।
মন্ত মানে হেৰিকে দিয়ে ভাড়াত দিয়ে।
অ'।
সেই তেনেকে ভাড়াত দি, সিহতি সেই ভাড়াত লৈ চাৰ্টিফিকেট ভাড়াত লৈ দোকান খোলে।
উম।
এত সিহঁতৰ ওপৰত কি বিশ্বাস কৰিব পাৰি তুমি কোৱাচোন?
তাকে সেইটোৱেই।
বেলেগত চাৰ্টিফিকেট লৈহে সেহতি চলাই আছে।
উম।
সেনেকুৱা।
হ'ব মই ফোন কৰি আছোঁ, মই ভাত খাই লওঁ। হেল্ল'?
হেল্ল'? অ।